শুনিছ নে শুনিছ নে নাই?
অ', শুনিছো শুনিছো তই শুনিছ নে নাই?
উম। হা, কি কৰি আছ?
আছোঁ এনেই শুই
অ শুইয়ে থাক নি?
শুইয়ে থাকো, মোৰ একো কাম নাই ন দিনত তেনেকে
চাবি আক পেটুৱা হৈ যাবি।
কৈছোৱেই, মই বহুত শকত হৈ গৈছো আগতকে
হেৰীয়ে ফোন কৰিছে মোক
কোনে?
কৰিব কৈছিলো যে।
অ- অ।
পিছতে পাতিম ন তাৰ লগত?
অ, পিছতে পাতিবি দে।
সেইটোৱে
অ, তাৰপিছত চুপা - চুপি চালি নে নাই তই?
য়েচ অ, চালো- চালো।
কাহিনীটো কেনেকুৱা? মই যে চাম বুলি ভাবি আছো যাবই পৰা নাই।
অহ, এই এখন চবে চাই শেষে কৰিলে
মই নেচাওঁগে আৰু।
চাবি, এ কেইদিনমান পিছত হেৰি টিভিতে দিব
উম।
উম।
কেনেকুৱা লাগিলে চাইনো?
বহুত ধুনীয়া ৰে, একদম মানে আ, তাত মানে তাৰ ফাৰ্ষ্টত কান্দিবিয়ো, হাঁহিবিয়ো, বেয়াও লাগিব, চবফালে মানে। চবতচে মানে ভাল লাগিলে। কাহিনী ক'ব লাগে নি?
মানে কি হ'ল, ফাৰ্ষ্টত অ', এ ফাৰ্ষ্টত যে, এখন দিছিলে চাইছিলি নিকি? এনেকে যে, মানুহজনীয়ে যে, আ তা, গিৰিয়েকলে যে, ফোন কৰিবলে গৈ পেলাই যে, মানে এ, মানে মানুহজনৰ লগতে যে, প্ৰেম হৈ যায়।
অ', চাইছিলোঁ, সেইকন অকণমান।
অ', অ', তাৰপিছত এনেকে স্কুলত, ইস্কুল আছিলেনে, হেৰি আছিলে, যোনখন যে, পঢ়াবলে যে, যা যায় মেমজনীয়ে।
অ', অ', উম।
অ', তাৰপিছত, হেইখনে মানে হেইখনৰ অ', ল'ৰা, ছোৱালীখিনি এইখনত মানে ডা ডাঙৰ হৈ গ'ল, তাৰপিছত সিহঁতি মানে কিবা, কিবা কে-মানে কেচত ফচিলে নিকি, ফচি পেলাই সিহিতি মানে জেলৰ পা ওলাই আহিছে ত' মানে ডাঙৰ, ডাঙৰ ডেকা, ডেকা হৈ গ'ল, তাপিছত আ, ল'ৰা এটা আছিলে তাৰ প্ৰেমিকা জনী অ', প্ৰেমিকাজনী মানে এতিয়া কিবা নাৰ্ছিং পঢ়ি আ আছে, নেকি কৰ'বাত, তাই গাঁৱলে আহিছে। তাৰপিছত ইগিতাৰ অ', এইজনী কিবা বৌ বুলি যে, মাতিছিলে কি আছিলে।
এ সেইজনী যে কথা পাতিবলৈ যে গৈছিলে। অহ উৰ্মিলা বৌ উৰ্মিলা বৌ হেৰি অহ এঘৰীয়া কৰি দিলে গাঁওৰ মানুহে। কিবা হেৰি চৰিত্ৰ বেয়া কিবা কিবি এনেকে।
অহ।
আৰু এনেকে কিবা কিবি মানে বহুত চবক এজনী গাৰ্লফ্ৰেণ্ড এটা গাৰ্লফ্ৰেণ্ড মানে এই আমো যে।
অ তাইৰ মাক দিছে মাকক দিছে তাইৰ বিয়া হল মানে বিয়া হৈ পোৱালিটো হেৰি আমো তাৰপিছত
এনেকে আৰু কাহিনীটো তাৰপিছত কি হয় দেই হাঁহ আছিলে এহতৰ ঘৰত
হা
গ্ৰুপ অ তাৰ মানে যিমান খিনি লৰা আছিলে লৰা খিনিয়ে মানে আহ হাঁহ খিনি চুৰ কৰিবলৈ গল। হাঁহ খিনি আনিবলৈ যাওঁ দ মানেতি তিনটামান পলা আহিলে এটা থাকি গ'ল। তাৰ পিছত সেই মানুহো মানে সহ মুখা চুখা পিন্ধি ছিলে ন তাক ধৰি ললে আহ ধৰি লোৱাৰ পিছত মানে গোটেই খোপাই এনেকা ধৰিলে তাৰিছত সহতি পলা পোলা মানে এটা কৈছে ইয়াকতো থৈ আহ নোৱাৰি ন এতিয়া ব'ল আমি যাওঁ তা সিখিনিয়ে কৈা নাই নাই আমি তাৰ কাৰণে মৰিব নোৱাৰো বুলি কৈছে নাই আকৌ সকেইটাই টান মাৰিবলৈ লৈ আহিলে তাৰ পছত তাক মানে বান্ধি পেলাই হেৰি কৰি আছিলে আহ মানে তই কবি নাই কেলে এনেকুৱা কৰিছ অবিধয় এনেকে কৈ আছিলে। তাৰপা বান্ধি মেলি আহ তাৰপিছত কি কৰিলে মানে উপায় নাই নহয় তাক চব মানুহে ভেৰি আছে যে সেইকাৰণে মানে এই সৰু পোৱালিটো
দাঙিলে সিহতি নদী এখন আছিলে নদীখনত গোটেই লৰা িনিয় জাপ মাৰি দিলে মানে যোনখিনি মানে সেই গ্ৰুপটোত আছিলে।
তাৰপিছত আমুকো পানী এাত জাপ মানে দলিয়াই পেলাই সহঁতি মানে একেলগে জাপ মাৰি দিলে তাৰপিছত এখন উ হাবি আছিলে হাবিটোত গুচি গ'ল।
উম।
তাৰপিছত কি হ'ল তাৰপিছত তাৰ পিছত মানে এনেকুৱা মানুহ এজন আছে মানে দুজন গাওবুঢ়া চছে ইজন গাওবুঢ়াৰ লগত সিজন গাওবুঢ়াৰ মিল নাইচত ৰাস্তা বন বনাব লাগে ৰাস্তা বনাওঁতে কিবা হেৰি মানে পইচা বেছি দিব লাগে। নে কিবা এটা আছিলে এনেকা তাৰপা তাৰ মানে সেহঁতক মানে এতিয়াও অ' হেৰিক লৈ আহিলে ন গোটেই পুলিচ চুলিচ একদম গোট খাই গ'ল এতিয়া উপায় নাই হেৰি কৰিবলে কি কৰিলে গাওঁবুঢ়া দুজনক উঠাই লৈ আহিলে মানে কৈছে অ' ইয়াত গাওঁবুঢ়া দুজন আনিলেহে ইয়াত মানে সেই জেগাটোত মানে অ' ভূত ভূত আছে বুলি গোটেই গাওঁখনে বিশ্বাস কৰে মানে। তাৰপিছত তাত মানে কোনো নাযায় হেতি মানে এনেকে মা মাইক্ৰফোন দি পেলাই এনেকে চিঞৰি পেলাই কৈছে ইয়াত কোনোবা মানুহ আহিলে মাৰি পেলোৱা হ'ব কিবা কিবি এনে মানে এইজনী উৰ্মিলা বৌ যে আছিলে। উৰ্মিলা বৌ মাকজনী আছিলে, এই তেনেকে যে মুখে যে ক'ব নোৱাৰে যে বেঙি বুলি মাতে চবে। তাৰ তাৰ মানে পুৰণা গাওঁ বুঢ়াজনে সেই মানুহজনী অ' এনেকে তাৰ তাৰপিছত গৈছিলে মানে জন্ম হৈছিলে উৰ্মিলা বৌ তাৰপিছত চোৱা মানুহজনীৰ ওচৰত মানে এনেকে পইচা দিব গৈছিলে পইচাটো দিওঁতে, অ' অলক মানে বেয়া ব্যৱহাৰ কৰিব ধৰিছিলে তেনেকুৱাতে তাইৰ বাহিৰলৈ ওলাই পেলাইাত মুখে মাতিব নোৱাৰে ন। কিবা হুলস্থুল কৰি কিবা কিবিতে হ'ল বৰুত বৰষুণ দি আছে তাৰপিছত অ' এতিয়া উপায় নাপায় সি মানুহজনে অ' মে পাকঘৰ এনেকে গোলকে ছবি এটা আকি ভূতৰ নিচিনা হেৰি কৰি থৈছে তাৰপিছত ভিতৰলৈ গৈ পেলেই কিবা কৈছে ইয়াত ভূত আছে ভূত আছে মানে মানুহখিনি কৰি ল'লে।
অ' হ। মই আৰু ন' মানে নেচালেওঁ হ'বগে আৰু তোক মুখৰ- পৰাই কাহিনীটো শুনি ভাল লাগিলে।
অ' ৰ'বি হা এক মিনিট।
ভালেই হৈছে ন' চাবলে?
বহুত ধুনীয়া আছে মানে কওঁতে ইমান বুজাই দিব পৰা নাই কিন্তু তই চোৱা হ'লে বহুত বেছি ভাল লাগ- লে হেঁতেন কৈছোঁ ন' অ' তাৰপৰা মেইন পইন্ট মানে মেইন কথাটো শুন, তাৰপিছত সেইজনী কি হয় এনেকে হেৰি চবে- মানে তাইৰ গাত ভূত লাগি আছে নে কিবা বুলি আঁতৰাই দিলে হা ঘৰৰ পৰা। এতিয়া, এতিয়া- ছোৱালীজনী ছোৱালীজনীৰ কেঁচুৱাটো এ মানুহএজনী গাঁৱৰ মানুহ এজনীয়ে লৈ গ'ল, তাৰপৰা- তাই কি কৰিলে তাই পলাই পেলাই সেই যোনখন হাবিত মানে ছোৱালজনীক যে নদীৰ পৰা- দলিয়াই যে পেলাই দিছিলে ন'?
অ'।
এ'
কি তই কাহিনীয়ে পাহৰি গলি-
হা?
তই কাহিনীটো পাহৰি থাকিলি নেকিনো?
পাহৰি থকা নাই। এই কোনোবা হেৰি ফোন এটা কৰি আছে, ৰ' নাকাটিবি
অ' তই গান এটা গা না।
শুনি'ছ?
কি কৈ আছা বুজা নাই মই।
গান এটা গা চোন তই।
কি?
গান এটা গাবলে কৈ, ছোঁ শুনি পাইছ'?
তুমিয়ে গোৱা চোন বাৰু। তুমিয়ে গোৱা চোন বাৰু। তোমাৰ মাতটো, মোতছে বেছি ধুনীয়া।
ইচ! হব দিয়া ঠা্টা নকৰিবা।
তোমাৰ, তোমাৰ মাতটো মানে শুনিলে মনটো মা, মাতটো শুনিলে মানে মানুহৰ মন চন ভাল হৈ যাব, ইমানেই ধুনীয়া।
ইয়াই! কি যে কোৱা হয়।
সঁচাকে।
এ, এই যে ব তোক কি বুলি কয়, মোৰ মাতটো কেনেকুৱা গম পাওঁ নাই? এই যে এ উম বাঁহ বিলাক যে, বাঁহ বিলাক যে, ফাটিলে যে, যেনেকুৱা আৱাজ হয়
সঁচাকে ধুনীয়া আকৌ দেই, মনে শুনিলে, শুনিয়ে থাকিব মন যায়।
ওৱাই এনেকে নক'বা তুমি, প্ৰেমত পৰি যাবা।
প্ৰেমতে পৰিছোঁ যেন লাগিছে।
গা চোন গা ধুনীয়াকে গান এটা গা। অ', জোনটো গা। এ, মই গান গাব নাজানোঁ অ' মইতো অকল নৃত্যহে কৰিব জানোঁ। অ', মই নৃত্য নাটিকা দিব জানো নহয়।
অ', দেখিছিলোঁ বাৰু। তোমাৰ
ক'ত দেখিছিলি?
দেখিছিলোঁ। তোমাৰ বিজ্ঞাপন দিয়া যে, তুমি, তুমি বিজ্ঞাপন নিদিয়া জানোঁ মাজে, মাজে?
হয়তো।
অ', তাতে চাইছিলোঁ মানে। অ', কাইলৈ যে,
খামুচিয়া ককাল বুলি কয়, সেইটো যোনে তোনে নেপায়।
অ', অ', মোৰ যে, এই নাচোতে গাটো নাভাঙেই।
কি কৱ?
অ', সচাঁকে মই, মই নাছিলে তই হাঁহি, হাঁহি পগলা হৈ‌ যা
গাচোন গান এটা গা, মোৰ, মোৰ যে, শুন মোৰ যে, গান গাবলৈ ইমান মন যায়। কিন্তু মোৰ মাততো শুৱলা নহয় আকৌ।
তই কি গান গাই বেয়া পাওঁ নেকি? অ', মই যে, আগতে বহুত গান গাইছোঁ দেই। উম
মানে মানুহৰ কি জান, আ তই এতিয়া গাই আছ নহয়, তোৰ মানে, আও তই নাচ ন, নাচি ভাল লাগে ন কিন্তু তই এতিয়া মানে অহ ক'বাত কিবা পাতিলে মানে তই। তাত মানে ধুনীয়াকে গাই উ মানে একো নভবাকে নাচি দিব পাৰ হয় নাই? মই এতিয়া আ, সৰু থাকোতে তেনেকে গান গাও হাঁ মানে কিবা কিবি পাতিলে, এতিয়া মই নাগাই নাগাই মানে মোৰ কিবা লাগে মানে কিবা, কিবা নিচিনা লাগি থাকে, এ বেয়া হ'ব নেকি, নাগাও নেকি, এনেকুৱা লাগি থাকে
থাকে ন মনত?
আ, আকৌ আও এতিয়া ডাঙৰ হলো যে, তাতে বেয়া লাগে, মানে তেতিয়া সৰুতে জিতি গাই দিলেও একো নাই।
এতিয়া লাজো লাগে, মানুহে কি ভাবিব, কি বা কব! ভুল হলে কি হব?
ভুলতো অ', মোবাইলত চাই চাই যে এনেকে গান গাই যে ধুনীয়া লাগে আও
ভাল লাগে অহ তেনেকে।
এ মানে শব্দটো যে আহি যায়।
কিছুমানৰ যে মাত বোৰ ইমান শুৱলা!
খুৱলা মাত কাৰো, খুৱলা মাত কাৰো নাথা- কে, মানে কি হয় জান' ইহঁতি মানে ষ্টাইল দিপিনি কথা কয়।
যি হলেও গান গালে কিছুমানে ভাল লা-
অ' নহয় গান গালে মানে কি হয় এই মাইকটোত মানে লাহেকে গালেও বহুত ধুনীয়া হৈ যায় মাতটো।
উম' তই গাচোন এটা গা
কি গাম মই এতিয়া?
গাচোন।
পিছত গাম ৰ' অকমান।
এই যে এই কি আছিলে, জোনবাই দিশতে এই গানটো যে
তই আচোন তই জান
মই গান গাব নেজানো।
এ গা-গা।
জনা হ'লেতো গাই দিলো হয় ন'।
গাচোন কি জানো বিলতে হালিছে গা।
কি যে ক আগতে সেইটো সেই সৰু হৈ থাকোতেনেহে গাবলৈ দিছিলে এল পি স্কুলত।
আগতে কি, কি গাও চ জানা বিলতে হালিছে, গছে গছে পাতে তি দিলে আৰু কি আছিলে
এই মোৰ, মোৰ শুন আকৌ মোৰ, মোৰ সমস্যাটো কি গম পাৱও নাই গান গোৱাত মই মাজতে গান শিকিছিলো নহয়, সৰুতে সৰু থাকোতে মানে যেতিয়া চাৰেগা মা পা শিকাই ন এনেকুৱা আমি আৰু নহয় মই কি কবি আৰু
চাৰে
অ' মোৰ, মোৰ চাৰে এবাৰ জুৰিলে মানে ম হামি আহেই, মই সেইটো কেলে ভাবি নাপাও, সেইটো জোৰতে চাগে মই গান গাব গাব নোৱাৰা হৈ থাকিলো।
মি আহে মই বেলেগ কথা ক'লি অক।
সঁচাকে হানি আহে।
গাচোন মই হেৰি শুনক মই নহয় একো মানে একো মানে অ' মানে একো গাই মেলি হেৰি কৰি থোৱা নাই কিন্তু মই হ'লেও মই ধুনীয়া কে গান গাই দিছিলো নহয় মানে গানৰ মাষ্টৰজনৰ ওচৰত, তাৰপিছত কৈছে তুমি পাৰিবা, পাৰিবা বুলি কৈছিলে।
গাচোন গা, তই এতিয়া এটা শুনাব পাৰ ন মোক।
মিচিং গান অ' মিচিং গান নহয় হেতো।